হেল্ল'
কি কৰিছা?
এনে এনে আছোঁ
আজি বন্ধুৰ বিষয়ে কথা পাতো ব'লা।
পাৰি
উম, কোৱা তুমি কি কি ভাবা? বন্ধৰ বিষয়ে বন্ধু অ', আছে আছে।
ঠিক আছে তেতিয়াহ'লে মোবাইল বন্ধ পঢ়াও বন্ধ আজি মাত্ৰ বন্ধুৰ বিষয়ে কথা পাতোঁ দেই।
অঁ', হ'ব, হ'ব, বঢ়িয়া।
আমি দুজন পাঁচ বছৰ ধৰি বন্ধু হয়নে?
উম, হয়।
কিন্তু বন্ধুত্ব মানে কি কেতিয়াও গভীৰলৈ ভবা নাই।
উম, হয়, বাৰু ভবা নাযায়। মোৰ মতে কি জানা, বন্ধুত্ব মানে আচলতে অকল মানে তেজৰ সম্পৰ্ক বোৰ তোমাৰ চিৰস্থায়ী নহয় কিন্তু মনৰ সম্পৰ্ক বোৰ তোমাৰ চিৰ স্থাযী হয়, আৰু বন্ধুত্বৰ সম্পৰ্কতো ঠিক তেনেকুৱাই, আচলতে মনৰ মনৰ পৰা যেতিয়া সম সম্পৰ্ক হয় ন'। সেইটোহে আচল্ততে বন্ধু বন্ধুত্বৰ সম্পৰ্ক, আৰু সেইবাবে আচল্ততে বন্ধুত্ব সম্পৰ্কটো চিৰস্থায়ী হয়, যিটো সঁচা বন্ধুত্বৰ সম্পৰ্কবোৰ চিৰস্থায়ী হয়। কিন্তু তুমি চাবা। তেজৰ সম্পৰ্ক মানুহৰ তেজৰ সম্পৰ্কবোৰো চিৰস্থায়ী নহয় তোমাৰ কিবা নহয় কিবা কাৰণত তেজৰ সম্পৰ্ক বোৰেও দূৰত থাকে কেতিয়াবা কোনোবা সময়ত কিন্তু বন্ধু কিন্তু কেতিয়াও দূৰত নাথাকে বন্ধুৱে সদায় সদায় মানে বিপদৰ সময়ত লগ দিয়া বা, তুমি যেতিয়াই বিচাৰা আৰু তেতিয়াই লগ দিয়ে। মই ভাবোঁ আৰু।
আত্ছা মোৰ এটা কথা মনত পৰিলে বন্ধুত্ব বুলি ক বিষয়ে কথা পাতি আছো ন'।
অঁ', কোৱাচোন।
মানে মই যেতিয়া ক্লাছ ছিক্সত আছিলো, মানে মোৰ ফ্ৰেণ্ড এজনে মোৰ টিফিন চুৰি কৰি খাইছিল। সেইদিনৰ পৰাই মানে আমাৰ যুদ্ধ আৰম্ভ হ'ল।
অঁ'। সেয়াই আৰু আচলতে বন্ধুত্বতো সেইবোৰ থাকিবই, আৰু সেই সেইবাবে আচলতে বন্ধুত্ব বোৰ মানে তোমাৰ বিশেষ বন্ধুত্ব সম্পৰ্কবোৰ বিশেষ আচলতে।
মানে সেইটো যুদ্ধ নহয় যুদ্ধ ক'ব নোৱাৰো সেইটো এ মানে ধেমালি আৰু।
বুজিছোঁ বুজিছোঁ, সেয়াই আৰু অভিমান কাজিয়া খং সেইবোৰতো বন্ধুত্ব বন্ধুত্ব মানে বন্ধুত্ব সম্পৰ্কত সেইবোৰ থাকিবই সেইবোৰ নাথাকিলেতো বন্ধুত্ব কেতিয়াও সুন্দৰ নহয়েই, সেই সেইবোৰ আছে কাৰণে আচলতে বন্দ্ধুত্ববোৰ সুন্দৰ হয়।
আৰু সি ভাবিছিল মই খং কৰিম বুলি কিন্তু পিছদিনা মই তাক নিজে আধা বিস্কুট দিছিলো। সেইদিনা বুজি বুজিছে যে, ইয়াকে বন্ধুত্ব কয় বুলি।
অঁ', হয়, সেইটোৱে আচলতে। আৰু বন্ধুত্ব আচলতে তোমাৰ বন্ধুত্বত মোৰ মোৰ মতেদি মানে কিছুমান কথা। তোমাৰ মানে বিশেষ গুৰুত্ব মানে থাকে আৰু যেনেকে তোমাৰ ধৰা সততা থাকিব লাগিব সততা মানে ধৰা তোমাৰ কেতিয়াবা ভুল দেখিলে সেই ভুলটো যাতে মানে মনে মনে কেতিয়াও নাথাকে যে ভুলটোক যাতে তমে শুদ্ধ বুলি নকয় যে, এই এইটো ভুল তে ইটো ভুলেই। তাৰপিছত আমাৰ বিশ্বাস বিশ্বাসটোতো মানে আটাইতকৈ মানে গুৰুত্বপূৰ্ণ বিশ্বাসে আচলতে এজন বন্ধুৰ আন এজন বন্ধুৰ প্ৰতি বিশ্বাস থাকিবই লাগিব। আৰু বিশ্বাস নাথাকিলে সেয়া বন্ধুত্ব কেতিয়াও হ'ব নোৱাৰে।
উম।
উম। তাকেই আৰু আৰু বাকী কি ক'ব বিচাৰা।
মই ক'ব বিচাৰো যে প্ৰকৃত বন্ধুৰ গুণ মই তিনিটা ভাবো।
উম যেনে
তুমি যিহেতু ক'লা যে বিশ্বাস বুলি কৈছা এই যে মানে ইয়াৰ গোপন কথাবিলাক মই ক'তো মানে নকওঁবিলাকো কৈ নুফুৰো অ আ ন্বৰটো ম এতিাগ যে মোৰ কাৰণে সেই নিজৰ ইচ্ছা এৰিব পাৰে আৰু তিনি নম্বৰটো মানে সততাো মই ভুল কৰিলে মানে সি মুখৰ আগত ক'ব পিছত নিন্দা নকৰে আৰু
অ সেয়াই আৰু আচলতে মানে আৰু বন্ধুত্ব সম্পৰ্কতো তোমাৰ এ এনেকুৱা এনেকুৱা কেতিয়াবা মানে মানুহৰ জীৱনত সব হেৰি আহে মানে তোমাৰ সময় আহ যিবোৰ কথা তোমাৰ পৰিয়ালৰ কোনো মানুহ তোমাৰ মা দেউতা তোমাৰ ভাইটি সৈতে কাকো ক'ব নোৱাৰে কিন্তু সেই কথাটো তোমাৰ অকল তোমাৰ সেই বন্ধু জনৰ লগত আলোচনা কৰিলেহে আচল্ততে মনত শান্তি পোৱা যায় আৰু সেই বন্ধুজনে আচলতে পৰিয়ালৰ মানুহতকও সেই বন্ধুজনে আচলতে ভালকৈ বুজিব পাৰে আৰু কেতিয়াবা এনেকুৱা মই কিছুমান মানে দেখিছো আৰু তোমাৰ ধৰা মানসিকভাৱে কেতিয়াবা বহুত মানে দুৰ্বল হৈ যায় বিভিন্ন কাৰণত আৰু কিন্তু মানে কোনেও ঠিক কৰিব নোৱাৰে বা কোনেও বুজি নাপায় উপায় কথাবোৰ কিন্তু যেতিয়া সেই বন্ধুজন তেওঁৰ জীৱনৰত সেই বিশেষ বন্ধুজন যেতিয়া আহে তেওঁৰ লগত যেতিয়া কথা পাতে তেতিয়া কিন্তু মানে এ স্বাস্থ্য় বা মানসিক স্বাস্থ্্য তোমাৰ বহু পৰিমণে আচলতে সুস্থ ষ্ট হ'বলৈ ধৰে আৰু সেনেকুৱা আচল বহুত উদাহৰণ আছে আৰু অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাদেৱে এটি কথা কৈছিলে যে বন্ধুবিনে জীৱন আধৰুৱা আৰু বন্ধু আছে বাবে আচলতে চাগে জীৱনটো ইমান সুন্দৰ হয় বা মানুহে জীয়াই থাকিবলৈ এটা মানে তোমাৰ কাৰণ এটা বিচাৰি পায়
ঠিকে কৈছ বাৰু কিন্তু মোৰ মতে আৰু এটা গুণ আছে
অ কোৱা
যোনটো নেকি সময় মানে এশটা মেছেজত কৈ দহ মিনিট লগত বহি থকা বেছি দামী
হয় হয়
মানে চোৱা ফেচবুকত হাজাৰ ফ্ৰ ফেচবুক বা ইনষ্টাগ্ৰাম এইবিলাক হাজাৰটা ফ্ৰেণ্ড থাকিলেও মানে বিপদৰ সময়ত মানে এজননৰ নলয় কিন্তু প্ৰকৃত বন্ধু এজনে যথেষ্ট
প্ৰকৃত এ সেইটোৱেই আচলতে তোমাৰ সদায় তোমাৰ মানে ফেচবুক ইনষ্টাগ্ৰামত কথা পা তাতকৈ তোমাৰ ৰাতি এটা বজাত তোমাৰ জ্বৰ হ'লে তুমি যিজন বন্ধুক তুমি মানে যিজন বন্ধুৰ লগত তুমি কথা পাতিব পাৰা যিজন বন্ধু তুমি ক'ব পৰা যে মোৰ জ্বৰ হৈছে সেইজনহে আচলতে প্ৰকৃত বন্ধু
আৰু
আৰু কিবা ক'বা
আৰু কি
আৰু সেইটোৱে আচলতে মইতো বাকীো কলোোৱে আৰু তোমাক যে বিশ্বাসতত আৰু মানে তোমাৰ এইটো সকলোতকে ডাঙৰ টোৱেই মানে সময় সময় সময় আচলতে সেইটোৱে আচলতে মানে বহুত ডাঙৰ মানে উ বিষয় আৰু হয় বন্ধুত্বৰ ক্ষেত্ৰত যে তোমাৰ যেতিয়াই মন যায়, যি কোনো সময়তে যে তুমি বন্ধুজনক ক'ব পাৰা। তোমাৰ যি মন যায় তোমাৰ কিবা বি পদ হৈছে তোমাৰ কিবা, দৰকাৰ হৈছে। তুমি যাতে সেই আৰু সেই বন্ধু দুজন অকল ক'লেই নহ'ব। সেই বন্ধুজন যাতে তোমাৰ কাষত যিকোনো সময়তে উপস্থিত হয়, তোমাক সংগ দিয়ে। সেই সেইবোৰহে বন্ধু। আজিকালিতো আধুনিক যুগত তোমাৰ কিমান বন্ধু তোমাৰ সদায় তুমি এজন মানুহৰ লগত এদিন কথা পাতিলা, তেৱোঁ বন্ধু হৈ যায় কিন্তু সেইসকল তোমাৰ প্ৰকৃত বন্ধুনে? মানে ক্ষণস্থায়ী নে চিৰস্থায়ী, সেইটো আচলতে বুজিব লাগে।
সেইটোৱে মানে, সুখৰ সময়ত মানে চবেই বন্ধু। যে দুখৰ সময়ত বন্ধু কিনা যায় আৰু কোন কেনেকুৱা।
উম। দুখৰ সময়ত যিজনে তোমাক সংগ দিব, সেইজনহে আচলতে প্ৰকৃত বন্ধু, তোমাৰ। কাৰণ তোমাক সুখৰ সময়ত তোমাৰ সুখবোৰ উদযাপন কৰিব কাৰণে বহুত মানুহ, বহুত পাবা। তুমি সকলোৱে এব কিন্তু দুখৰ সময়ত তোমাক মাত এশাৰী দিয়া মানুহ তুমি কেতিয়াবা বিচাৰি নাপাবও পাৰা। যিসকলক তুমি বন্ধু বুলি কৈছা, সেইসকলে তোমাৰ দুখৰ সময়ত তোমাক সংগ নিদিবও পাৰে। কিন্তু যদি এজন কোনোবা এজন যদি ওলাই তোমাক সংগ দিয়া, তেওঁহে আচলতে মানে প্ৰকৃত বন্ধু। আৰু জীৱনত আচলতে জীয়াই থাকিবলৈ, সেই প্ৰকৃত বন্ধুজনহে দৰকাৰী।
অ, আৰু বন বন্ধুত্ব আমাই যে এটা ভৰসা দিয়ে মানে যে তই পাৰিবি বা এইটোত, এইটোত তই পাৰিবি যে সেইটো পাৰিবি।
উম। সেইটোৱে আচলতে।
কেতিয়াবা বন্ধুৰ লগত কাজিয়া হয় নেকি, তুমি ভাবা নেকি?
কাজিয়া প্ৰকৃত বন্ধুৰ লগতটো মই নাভাবোঁ। কাজিয়া নহয়, বন্ধুত তোমাৰ অভিমান থাক মান-অভিমান থাকিব পাৰ। অভিমানতো থাকিবই তোমাৰ যদি সম্পৰ্কটো তোমাৰ সঁচা হয়, তোমাৰ মনৰ পৰা হয়। তেতিয়াহ'লে তাতেটো অভিমান থাক কিবই কিন্তু মই নাভাবোঁ যে প্ৰকৃত, প্ৰকৃত বন্ধুত্বত কেতিয়াবা মানে কাজিয়া হয় বুলি, মই সেইটো নাভাবোঁ। মই মোৰ মতে দি অভিমান হয় সেয়া।
অ, সেইটোয়ে যে যদি কাজিয়াও লাগে মানে কিন্তু পিছদিনা কিন্তু আকৌ একেলগে মানে যে কওঁ যে না যে ব'ল ছা খাব'।
অ', সেইটোৱেই আচলতে।
মানে এগ'টো, ইগ'টো নাথাকে। যোনটো হেৰিত কয় আৰু
অ'। অ, বন্ধুত্বত আচলতে তোমাৰ আত্মসন্মান বা ইগ' বুলি যিটো কয় সে তো আচলতে কেতিয়াও নাথাকে। কেতিয়া, আৰু যদি তোমাৰ সেই আত্মসন্মান বা ইগ'ই তোমাৰ বন্ধুত্ব স্থান পাইছে, তেতিয়াহ'লে সেই বন্ধুত্ব কিন্তু তোমাৰ চিৰস্থায়ী কেতিয়াও নহয়। বন্ধুত্বত নহয়ে আচলতে সেনেকুৱা। বন্ধুত সেইবোৰ একো মেত মানে
প্ৰেমৰ, প্ৰেমৰ পাৰ্থক্যটো জানা নিকি?
বন্ধুত্ব আৰু প্ৰেমৰ পাৰ্থক্যয়টো মানে বহুত গভীৰ বিষয় মানে চিন টা কৰা নাই কেতিয়াও। তুমি জানা, তুমি ভাবা নেকি?
তিয়া, ক'ব গ'লে যে প্ৰেমত মানে মই তোক বিচাৰোঁ। আৰু বন্ধুত্ব হ'ল যে তোৰ ভাল হওঁক।
উম। সেইটোৱে। হয়, হয়।
অ, সেইটোৱে আচলতে আৰু আৰু তোমাৰ, মই মানে এখন উপন্যাস এখনত মানে মই পঢ়িছিলোঁ যে তোমাৰ প্ৰেম তোমাৰ প্ৰেমে তোমাক কেতিয়াবা দুখৰ সময়ত তোমাক শংক নিদিবও পাৰে। বা তোমাক দৰকাৰ হ'ব পাৰে কিন্তু টো তোমাক সেই বন্ধুজনহে দৰকাৰ আচলতে প্ৰেমত কৰি আৰু মই সেইকাৰণে এটা এটা কথা মই ভাবোঁ যে প্ৰেমটো তোমাৰ মানে আ-আজিকালি যিটো মানে তোমাৰ হেৰি আৰু আজিকালিৰ যুগত মানে তোমাৰ প্ৰেমত কৰি আচলতে বন্ধুত্ববোৰ মানে বেছি চিৰস্থায়ী হয়। তোমাৰ প্ৰেমটো আজিকালি ইমান চিৰস্থায়ী নহয় আৰু প্ৰেম হ'ব কাৰণে তোমাৰ যদি সেই প্ৰকৃত প্ৰেম হ'বৰ কাৰণে তোমাৰ প্ৰথমতে আমাৰ প্ৰকৃত বন্ধুত্ব হ'ব লাগিব। বন্ধু হ'ব লাগিব তাৰপিছতহে তোমাৰ প্ৰেম হ'ব।
অ' ঠিক আছে দিয়া আজি ইমানতে ৰাখিছো দিয়া, মোৰ অলপ কাম আছে।
অ', অ' দিয়া, হ'ব দিয়া।
পিছত কেতিয়াবা আগবঢ়াই লৈ যাম।